হেল্ল'
উম হেল্ল'
কি খবৰ
অ মই ভালে আছো দিয়া তুমি কোৱা
মোৰ ভালে খবৰ ঘৰত চখ সকলোৱে কেনেকা আছে
ঠিকে আছে বাকী তোমাৰ
মোৰ ঠিকে আছে কি কৰি আছা এতিয়া
মই এনে অলপ মানে মই এই এটা মোৰ গানৰ কিতাপ আছে তো মই সেইটো অলপ চাই আছিলো অলপ মানে তুমি
কি তুমি গান গোৱা নেকি
অ মই আগতে মানে ক্লাছিকেল মিউজিক বহুত শিকিছিলো ন ত অলপ মাজে মাজে
অ মইও শিকিছিলো তিনিবছৰ আগতে শিকিছিলো মই
হয় নেকি
অ এনে কোনটো গান ভাল পোৱা বেছি
অ সেইটোয়ে চোন মোক অ আছে বহুত গান আছে সেইটো মানে মোক লাগি আছে মই তোমাৰ ভইচটো যে ইমান মিঠা যে হয় সেইটোৱে নেমানে একদম মই ভাগি আছো তুমি সংগীতৰে হয় নেকি আগতে ভাবিছিলো ছাত্ৰ নেকি তাৰ পিছত মই ভাবো নহয় চাগে কি কিছু মানে এনেই এনেকুৱা থাকে অলপ অ, তোমাৰ মা সংগীতৰ কাৰণে মানে ইমান মানে এনেকুৱা ভইচটো
সংগীতৰ কাৰণে নহয়, চবৰ ভইচ এনেকাই থাকে।
নহয় কিছুমানে অলপ সলনি হৈ যায়, অলপ- অলপতো সলনি হৈ যায়।
অ'হ
গান গালে অলপ ভইচটো নিজে-নিজে ঠিক হয়, বেলেগ হৈ যায়। তুমি যদি ভালকে লক্ষ্য কৰা, তেতিয়া হ'লে গম পাবা।
হ'ব পাৰে, গান গোৱাৰ কাৰণে চাগে চেঞ্জ হৈ গৈছে অলপ।
মানে তুমি মানে গান গাই বহুত ভাল পোৱা নেকি?
ভাল পাওঁ আগতে শিকিছিলো, এতিয়া হৈ গ'ল বহুত বছৰ হৈ গ'ল, এতিয়া নাগাওৱেই গান। তথাপিওঁ মাজে-মাজে গাই চাওঁ।
অ-অ, ভালেই অলপ চেষ্টা মানে মনত কৰিব লাগে। নাই মই এতিয়া ডিপ্ল'মা কৰিম। সংগীতৰ ওপৰত ডিপ্ল'মা কৰিম, মই ভাবিলো আৰু
ভালে শিকিব লাগে গান, মইতো বহুত ভাল পাওঁ গান। গান গাইয়ো ভাল পাওঁ, শুনিও ভাল পাওঁ।
সেইটো মইয়ো গানটো বহুত ভাল পাওঁ। এতিয়া মই সেইটোৱে, ডিপ্ল'মাটো কৰিলে ভাল বুলি ভাবিলো।
অ, কৰা-কৰা বহুত ভাল হয়।
উম, পিছত তুমি ৰাগ যে, তুমি কি ৰাগ শিকাইছা নে ক্লাছিকেল মিউজিক নে? নে আধুনিক
ক্লাছিকেল-ক্লাছিকেল মিউজিক শিকিছিলো আগতে সেই আগ সেই অ
ত অংকিত
অ-অ-অ।
আৰু আধুনিকো শিকাইছিল নি?
আধুনিক শিকাইছিল। এনেকা নহয় কি শিকোৱা নাই, শিকাইছিল কিন্তু বেছি আমাৰ
উম, ঠিকেই মানে সাচ ত্ৰিয় সংগীতৰ ওপৰত বেছি গুৰুত্ব দিয়া গৈছিল।
উম-উম।
মানে কি তুমি স্কুলৰ কাৰণে পঢ়িছিলা নে, এনে না শিকিবৰ মন আছিল না কলেজ স্কুলৰ কাৰণে?
মোৰ শিকিবৰো মন আছিল আৰু স্কুলৰ কাৰণেও মানে কৰিছিল, মানে আমাৰ স্কুলত মানে মিউজিক আছিল ন স্কুলত। অ, মিউজিকৰ কাৰণে একজাম দিব লগা হৈছিল, তাৰ কাৰণে শিকিছো, তাৰপিছত এনে এক বছৰ শিকিছিলো। একজামো দিছিলো, সাত খাণ্ডে থাকে ন একজাম।
অ-অ, ভাত খাণ্ডে একজাম।
অ, ভাত খাণ্ডে একজাম দিছিলো।
কি খোৱা তুমি এই
তা মানুহ আহিছিল
জানো-জানো, মইয়ো দিছো এইটো একজামটো।
দিছা নেকি?
অ, মই ফাষ্ট-ফাষ্ট ইয়েৰটো কৰিলো মনদীপ, ফাঁ প্ৰথম ভাগটো কৰি দিলো, তাৰপিছত ছেকেণ্ড সেইটো ভাগৰ মানে সময় নহ'ল কাৰণে, মই দিব নোৱাৰিলোঁ।
অ-অ, মইয়ো মোৰো সেনেকুৱা হৈছে মানে দি-দি। অ, দিবি আহি গলো ন মই, ত মানে টাইমে নাপালো ন গ'লো আৰু একজামটো দি আৰু নগলোৱে মই।
ঠিকে, মানে তুমি ভাল লাগে মানে আজি, বহুত দিন পিছত কোনোবা সংগীতৰ মানে নে এনেকুৱা জানা মানুহ লগ এটা ক লগ পালো মই।
অ মইয়ো সেনেকা লগ পালো বহুত টাইমৰ পিছত।
মানে কবলৈ গলে বহুত বছৰ হৈ গ'লে এনেকুৱা আমাৰ মানুহ কোনো লগ পোৱা নাই আজিলৈকে সংগীত মানে যেতিয়া স্থাৰ এটা শিকিছিল, তেতিয়া এনেকুৱা সংগীতৰ এনেকা চৰ্চা হৈছিল।
অ তেতিয়া ষ্টুডেন্টসোপা আছিল ন সংগীতৰ মানে সেই আছিল ল'ৰা -ছোৱালী সোপা আছিল। এক একেলগে গাইছিলো ভাল লাগিছিল ন।
উম উম অলপ ভইজতটো মানে জোৰকে নহলে লাহেকে কোৱা মাৰ তুম একদম ফৰফাৰ স্পীডত কৰি যা আছা।
অঁ। মানে আগতে যে আমি মানে অ মানে সংগীতৰ ক্লাছ কৰিছিলো ন
হুম।
ত সকলো ষ্টুডেণ্ট একেলগে গাইছিল ভাল লাগিছিল শুনি কেনে গাই কেনে এতিয়াতো বহুত বছৰে হৈ গ'ল তুমি কোনটো ৰাগ ভাল পোৱা নে? তুমি কি মিউজিক মানে ভাল পোৱা? কি শিকিছিলা মানে মিউজি কোনটো?
এই মই বেছিভাগ ধ্ৰোপদ গাইছোতে বহুত ভাল পাইছিলো।
ধ্ৰুপদ, ধ্ৰুপদটো বহুত হাৰ্ড হয় অলপ। একগুণ, দুই গুণ, উম এক দুই, এক দুই গুণ অলপ মানে ইজি হয়, ফৰ্থ গুণ, ফিফট গুণ যেতিয়া গোৱা তুমি।
অ সেইকেইটা বহুত টান, তিনি গুণ আৰু চাৰি গুণ তিনি গুনটো অলপ ইজি আছিলে, চাৰি কিন্তু অলপ অলপ কঠিন আছিলে কিন্তু তিনি গুণলৈকে মই এতিয়াও জানো। যাবত
উম, প্ৰেক্টিচ কৰিব লাগে বহুত প্ৰেক্টিচ কৰিব লাগে।
গম পাইছ আৰু তুমি হেৰি বৰা খিয়াল, এইবোৰ ছটা খিয়াল এইবোৰো মানে এই যে বিলম্বিত সেইবোৰো গাইছিলা নেকি তোমাৰাহঁতে?
বৰা শিয়াল ছোটা শিয়াল অ গাইছে লো
অ ভালেই আহিব নেকি মানে ভাল লাগিছিল নে গাই আহিব। সেইটোৱে মানে বহুত কঠিন হয় এইবোৰ সাধনা কৰা মানে বহুত বছৰ লাগিব এইবোৰ মানে শিকিবৰ কাৰণে সেইটো। উ
উ সেইটোতো হয়েই
মই অ কলে তিনি বছৰ বা চাৰেি তিনি বছৰ অকল শিকিলো তাৰপিছত আৰু মই নোৱাৰিলো মানে সময় নহ'ল ন মোৰ
মোৰোতো চম মইও শিকিছো শিকি কেনে তাৰ পিছত সময়ে নহল ডিগ্ৰী পাই গলো তাৰ পিছত আৰু নগলো নশিকিলো। আৰু বহুত বছৰ হৈ গ'ল দুখ লাগে এনে
গম পালো মই ভাবিছিলো আগতে মই ভাবিছিলো কি মই গানৰ ওপৰত ডিপ্ল'মা একদম মানে যিমান পঢ়া থাকে গানৰ ওপৰত অলপ প পঢ়া থাকে ন গুট কমপ্লিট কৰিম বুলি ভাবিছিলো হাত খান্দি একজামত ক দুৰ্ভাগ্য নোৱাৰিলো মই আৰু
পাৰিলে এতিয়াও পাৰিবা যদি তুমি ডিপ্ল'মা কৰা এতিয়া পাৰিবা।
গম পাইছো। কিন্তু সেইটোৱে মানে আগত দৰে ভইচটো নাই মানে আগত যেনেকুৱা মাত আছিল গান গাবৰ কাৰণে মাতটো মোৰ সলনি হৈ গৈছে একদম
নহয় পাৰিবা মানে লাহে লাহে অ কৰি থ পিছত প্ৰেক্টিচ হোৱাৰ পিছত আকৌ মানে ভইচ টো আহি যায় প
গম পাইছো মানে মই মিছ ম কি আজিকালি পানী ঠাণ্ডা পানী বহুত ফ্ৰিজৰ পানী দৈ এইবোৰ বহুত খাওঁ। হঠাৎ মাতটো একদম ভাঙি গৈছে মোৰ। একদম তলত লৈ তলত আহি গৈছে মাতটো ওপৰত উঠাব নোৱাৰা হৈ গৈছো মই আগতে বহুতো ওপৰলৈকে মোৰ মাততো গৈছিলে আজিকালি নাযায়ে মই ঘৰত এনে চেষ্টা কৰোঁ নহয় গান গাব কেতিয়াবা কেতিয়াবা ধৰা, অ মো বেছি ওপৰত নাযায় অলপ তলতে ৰখি যায়
সেনেকা হয় যদি তুমি প্ৰেক্টিচ নকৰা ন মোৰো এনেকা হয় মোৰো আ মই আগতে বহুত হাৰ্ড মানে ওপৰলৈকে গাইছিলো ন এতিয়া মানে কি হয় মোৰ মানে মাতটো মানে আহ গুচি যায় ওপৰলৈকে পিছত ভাঙি যায় সেইটো প্ৰেক্টিচ নকৰোতে নকৰোতে তোমাৰ সেই হৈ যায় মাতটো সেইকাৰণে প্ৰেক্টিচ কৰি থাকিব লাগে হৈ যাব তুমি প্ৰেক্টিছ কৰোতে কৰোতে তোমাৰ মাতো ভাল হৈ যাব পে সেনেকা হাইও হৈ যাব পইচটো
সেইটোয়ে এতিয়া মই এটা হাৰমনিয়াম এটা কিনিব লাগিব ভাবি আছো
উম হাৰমনিয়াম কৰি এ কিনিলে বেছি ভাল
ঘৰত তোমাৰ আছে নেকি হাৰমনিয়াম
নাই হাৰমনিয়াম
অ মানে হাৰমনিয়াম হলে মানে মানে হ মানে আকৌ ভইচটো আহি যাব হাৰমনিয়াম যে অলপ ৰাগ চাগ গাও জুৰি গান চান অলপ গা আহি যাব ভইচটো অকমান
অ সেইটোৱে গালে আহি যাব
বাকী তুমি ৰাসবোৰৰ কিবা নাম অলপ চলপ মনত আছে নে আগত যে আমি যে ৰাসবোৰ গাইছিলো যে
অহ মনত আছে ৰাগ ভৈৰৱ দেন ৰাগী আমান মনত আছে তুমি কি কি মানে এনে ৰাগ মানে ভাল পোৱা গাই কেনে
মইটো বেছিভাগ এ মালকোচ যে আছে মালকোচ ৰাগটো
উম উম
মালকোচ, আশাবৰী আৰু খামাচ খামাচটো যে বহুত ওপৰত যে গাবলগীয়া আছিল ৰাগটো বহুত ওপৰত গল ভাঙি অলপ ফাটি যোৱা থাকে যে সেই গানটো সেইটো
অ অ ৰাগ ভৈৰৱো মই ভাল পাওঁ গাই কেনে ৰাগী আমন ৰাগ ভৈৰৱ গাই ভাল লাগে
ঠিকে সেইকেইটা আৰু মানে মনত আছে ৰাগ কেইটা মানে পাহৰি অলপ অলপ পাহৰি গৈছো মানে মাজে মাজে সেইটো এনে মাজে মাজে কিতাপটো চাব লগা হয় কিতাপতো আছে মোৰ লগত ৰাগ ৰাগৰ তাত চালে অলপ মনত আহি যায়।
মোৰো মানে আছে ছাৰে পুৰা একদম মানে মই আগতে যোনটো ছাৰৰ তাতে কৰিছিলো ন সেইটো ছা ছাৰে মোক মানে পুৰা এ টু জেদ মই যিমান বছৰ কৰিছিলোঁ এ টু জেদ পুৰা মানে সেইখিনি বস্তু আছে মোৰ ৰাগৰ বিষয়ে লোকগীত ৰ বিষয়ে বৰগীতৰ বিষয়ে বৰগীতৰ আলাপ আবৰোহোন চব মানে তাত দিয়া আছে। কিতাপ খনৰ
তুমি বৰগীত আৰু লোকগীত এইবোৰ সকলো জানা
জানিছিলো পাহৰি গৈছো মই জানিছিলো পাহৰি গৈছো বহুত বছৰ কৰা নাই ন
অ অ বুজিলো কথাটো তোমাৰ মই ঠিকেই ভালে আৰু চেষ্টা কৰা এতিয়া যদি আকৌ যদি এইবোৰ মইটো ল'ব লাগে ল'ম আৰু তুমিও কৰিবা নেকি আকৌ ক্লাছ আকৌ আকৌ নতুন কৰি
মই ভাবিছোঁ কৰিম বুলি মোৰ মানে অলপ আশা আছে কি মই মিউজিকত আকৌ মানে হেৰী কৰোঁ
অ বুজিলো মই তোমাৰ কথাটো কৰি লবা মানে ভালে মানে মিউজিক লাইনটো মানে
বহুত ভাল হয় উম উম
পিছে আৰু তুমি সংগীত যে একজাম যে দি চাৰ্টিফিকেটটো পাইছে নে পোৱা নাই
চাৰ্টিফিকেট টো টো পাইছোঁয়ে মই কাগজখন। সাতখন মান পাইছো মই, তুমি পাইছা?
বহুত আগতে পাইছোঁ।
আহ
বছৰ হৈ গল বছৰ বছৰ হৈ গ'ল সেইটোৰ কাৰণে।
তাৰ পৰাতো কলকাতাৰ পৰা মানুহ আহে ন।
উম কলকাতাৰ পৰা আহে তাৰ পাচত ইয়াৰ আৰু ইয়াতে তিনিট মান মই বহুত কেইটা এক্সাজাম দিলো মানে মানে মই ম কিছুমান এক্সাম দিলো কিন্তু এটা একজাম মই মেইন একজামটো দিব লাগিছিল মই সেইটো সময়তে মানে মোৰ অলপ প্ৰ সমস্যা হৈ গৈছিল। বৰ বেমাৰ হৈ গৈছিল মানে।
অ ময়ো তিনিটা মান একজামে দিছোঁ।
অই, উমহ মই এটা মেইন একজাম এটা দিব লৈছিলো মোক ছাৰে কৈছিলে এইটো ছেকেণ্ড ইয়েৰ ডিপ্লোমা ছেকেণ্ড ইয়েৰটো হৈ যাব ভিতত কিন্তু মই সেইটো টাইমত মোৰ বহুত বেয়া বেমাৰ বহুত বেয়াকৈ বেমাৰে ধৰি লৈছিল। অথচ মই একজামটো দিব নোৱাৰিলোঁ। সেইটো মানে আৰু মোৰ ৰ তাৰপিছত আৰু ময়ো আৰু মন চনবোৰ অলপ মানে কলেজ পালে অলপ মানে ব্যস্ত হৈ যায় নহয় মানুহবোৰে।
সেইটোতো হয়ে
ত সেনেকে অলপ ব্যস্ত হোৱাৰ কাৰণে আৰু মই আৰু নোৱাৰা হৈ গলো। তাৰপিছতে এৰি দিলো আৰু সংগীতটো ইমান তাৰপিছত এনেকুৱা আৰু এতিয়া লাহে লাহে একদম মানে সুৰতটো ওপৰলৈ টানিব নোৱাৰো আগতে যেনেকে টানিব পাৰিছিলোঁ। তোমাৰো এনেকুৱা সমস্যা হয় নে আজিকালি?
হয় মোৰো সমস্যা হয় মানে কি হয় মানে যিটো তুমি প্ৰেক্টিচ নকৰা ন। তুমি অ মানে এতিয়া মই যিটি বস্তু খাইছোঁ ঠাণ্ডা পানী খাই আছো পাৰি ইমান ঠাণ্ডা পানী খাওঁ। তাৰ পিছত আৰু কথা পাতাও নহয়, কথা পাতা হয়। কিন্তু মানে গানৰ প্ৰেক্টিচও কৰা নহয় তাৰ পিছত শিকাও নহয় গান গোৱা। নহয় তাৰ ফলত মানে গলটোৱে প্ৰেক্টিচো নাপায় আৰু বহি যায় আৱাজটো। সেইকাৰণে তুমি যদি হাই দিদি হাই কিউন। কৰিব বিচৰা নহয় তাৰ কাৰণ প্ৰেক্টিচ লাগে বহুত প্ৰেক্টিচ। লাগে তাৰ ফলতে হয়।
অ অ তুমি ঠিকে কৰা মানে মেইন মই আজিকালি ম ঠাণ্ডা আগতোনে ঠাণ্ডা পানী। তাৰপিছত আগদহ আইচক্ৰিম এইবোৰ ঠাণ্ডা এইবো বহুত খালোঁ মইে মই খাই খাই মোৰ মাতটো একদম বহি গৈছে এতিয়া মানে উঠা পাই নোৱাৰোঁ। বাৰু মানে এতিয়া মানে কি ই সময় নিমিলে মই ভাবিছো মানে কেতিয়াবা শিকিব তাক ছাৰ টাত শিকিব যাওঁ মানে সময় মিলাব নোৱাৰা হৈ গৈছো মই
এতিয়া পাৰিবা তুমি এতিয়া তোমাৰ ডিগ্ৰী কমপ্লিট হৈ গল ন।
গম পাইছো মই চেষ্টা কৰি মই এইটো কাৰণে ভাবিলোঁ। এতিয়া যদি কিবাকো যদি কৰি ল'ব পাৰো ভাল লাগিব কাৰণ মোৰ। সংগীত প্ৰতি বহুত আগ্ৰহ আছিলে এটা সময়ত।
কৰি ল'বা সংগীত।